হেল্ল
হেল্ল
ঐ ক'ত আছা হেল্ল
কোৱা ঘৰতে আছো আৰু কি কৰিম ভাল
যোৱা নাই এনে ওলাই
তো নাই যোৱা আজি। য আৰুানে তেনে
সেইটোৱে বাৰু।
তুমি ক'ত, তুমি ক'ত?
এ মই এইফালে টাউনৰ ফালে আহিছিলোঁ এনে এপাক।
অ', কিবা কামত নাই এনেই ফুৰিবলৈ
এনেই কামত আছোঁ আহিবা নেকি তুমিও।
মই চাওঁ ঘৰত বাইকটো নাই যে বাইক থাকিলে গ'লোহেতেন। বাইক আছে কিন্তু তেলো নাই মানে বহুত কম তে পছ তাকে তালৈকে পাৱ নাই ৰিক্স ল'ব নোৱাৰি না ৰাস্তা, ৰাস্তা ফাচি যালে। ৰাস্তা চাস্তা ফাঁচি হলেতো দিগদাৰ হৈ যাব নহ'লে ঠেলি ঠেলি, ঠেলি আহিব লাগিব আকৌ। আহ ঠেলা জানাই উ ঠেলা স্কুটি থাকিলে ঠেলিবও পাৰি বাইক, চাইক থাকিলে নোৱাৰি না ইমান ওজন
উ সেইটো এক্সাম কেনেকা গ'ল।
এক্সাম ভালেই হৈছে মোটামুটি কিন্তু সিমানো একো ভাল বুলি ক'ব নোৱাৰি আৰু। এ পাচ পাচ পা পাঁচ হৈ যাম, পাঁচ হৈ যাম পাঁচ পছ ত নে উম পাঁচ পচ একছোন ত নে এটা চাব্জেক্টে অলপমান টান গৈছে মানে ভাদে মানে বেক নিচিনা নাই যোৱা আৰু কেতিয়াও ভাদে মানে আৰু। পাচ হৈ যাম মানে এনে। হেৰি আছিলে বিজনেচ মেথিক বুলি আ আছিলে।
ঘৰ‌ দুৱাৰ
উম পাছত
অ', ইণ্টাৰ্শ্বিপ কি এয়া
ইণ্টাৰ্ণশ্বিপতটো তোমাৰ বহুত লাফ্ৰা হৈ গ'ল নহয় কি কৰিব লাগিব ক'ত কৰিব লাগিব ক'ত ধৰিবই পৰা নাই।
টিচাৰ কেইজক ভালকে একো কোৱা নাই এক্সপ্লেইন কৰা নাই আমাক।
তহঁতৰত টিচাৰ ক'ত দেৰি কৰিছিলে মানে কোন পৰিছিলে অ', উৎসৱ ন।
অ', উৎসৱ চৰ কৰিছে দেখ সিহঁতে ভালকে এক্সপ্লেইনে কৰা নাই কথাবোৰ। এক্সপ্লেইন কৰিলেও চাব লাগিব ক'ত কৰা যায়। ক'ত পোৱা যায় চব জেগাতে এলাও নকৰে নাই ইণ্টাৰশ্বিপ কৰিবলৈ।
এনেই এতিয়ালৈকে ভাবিছা নাই ক'ত কৰিম কি কথা
ভাবি থৈছোঁ তোমাৰ বেংকে চেংকে চাম। গৈ বেংকত নিদিয়ে ডাইৰেক্ট গাড়ী ডিলাৰ চিলাৰ সুধি চাম। এজন চিনাকী আছে মেনেজাৰ তেখেতক কোৱা যাব পাৰিম নে নাই। পাৰিম বুলি কৈছে বাৰু এজন চিনাকি
বেছি বেছি দিনটো নাই আৰু।
নাই, আৰু নাই তাকে ন।
ত্ৰিশ তাৰিখৰ আগত ক'ব লাগে জমা
উম এ কে কেইদিনত ফিক্স কৰি ক'ত জনাব লাগিব ছাৰকো জনাব লাগিব ন ক'ত কৰি আছো আমি
উম সেইটোৱে কৈছো মানে ত্ৰিশ তাৰিখৰ আগত
উম ত তুমি কৰিছা নাই
মই তোমাৰ কথা পাতিছো আৰু দাদাৰ লগত
কথা পাতিছা
অ তাৰপিছত এ কিমান দিন কৰিবা মানে জিৰ'
অ হয় নেকি
মানে হে অ মানে এয়া মিলাই থৈছো তাপা মানে ইণ্টাৰ্ণশ্বিপ এটা যাম যিদিনাখন যাব লাগে মাতিব যাম আৰু
উম
তাতে সেই কামটো কৰিম আৰু
উম উম
কালি নাথে মোক কল কৰিছিলে তোৰ
কি বুলি
কল কৰি কি কয় তোমাৰ বোলে এনেকোৱা পি পি এমৰ এক্জাম আছে মোৰ ওচৰত অ চ মোৰো আছে বোলে তাৰছত আচ্ছা ভালে মানে তাৰো ব্ৰেক লাগিছিলে মই কৈছো ভাল হৈছেনে তাৰপিছত সি মোক কলে কি মই বোলে যোৱাবাৰো দিছিলো মই কৈছো কি দিছিলা যোৱাবাৰ মই এনেকা ফাৰ্ষ্ট টাইমতো বোলে এনেকা দিছিলো দিছিলে কি হ তোমাৰ লগত দিছিলে বোলে অ
মূৰত দিছিলো আও
অ তাৰপিছত সি কয় আৰু মোক এনেকে মই আনিছৰ লগত দিছিলো
উম
তাৰপিছত সি বোলে এনেকে তেতিয়া বোলে আমাঞ্জননশননননননশনননননশনননননননশনননশশননননশনশশনশনননননশনশননশনশনননননশননননন নন নন নন নন নন ননকনন নন নন শনশ্ননশক বোলে জানি বুজি দলগাই বোলেঞ্জ মানে কোনো মানে তেনেকা মানে হেৰি নাই মানে জানি বুজি
একো ৰিজন একো ৰিজন চিজন নাথাকে
উম তেনেকে একো কাৰণ নাথাকে মানে
একো কাৰণ চাৰণ নাথাকে সিনতে লগাও বুলি লগাই দিয়ে।
এইটো আচলতে কৰিব নালাগে
তাকেইতো আকৌ ইমান কষ্ট কৰিব লাগিব লাগে পঢ়িছে সুধিছে। লাষ্টে অলপমান মাক্স চাক্স উল্ট পুল্টা হলে চিধা বেগ
সেইটোৱেইটো
খেলি মেলি হয় বহুত খেলি মেলি হয়
তোমাৰতো অকল ফাৰ্ষ্ট চেমত আছিলে ন
মোৰ ফাৰ্ষ্ট চেমত আছিল ন বাকী নাই বাৰু
কালি হিতেজষ্টটো আছিলতো এক্সাম
সেই বেছৰ আছিল আৰু তাৰ পাছত বহুত লাফৰা হৈ গল তই গম পাইছনে নাই
কি লাফৰা হল
তাই একজাম কৈছিলে ৰাতিপুৱা পৰা আছে বুলি
অ পিছবেলা কৰি দিলে আও এইটো গম পাও
ঘপকতে পিছফালে কৰি দিলে সিই ফাচি গল বেছেৰা সি ৰাতিপুৱা গুচি গেলে গৈ পেলাই ৰেডী সি কলেজত
উম সেইটো কৈছে বাৰু সি মোক।
আহ তাৰপিছত মোক কল কৰি কৈ আছে চালা ফাঁচি গলো বোলে মই।
সি তাতে বোলে নীলম নীলমৰ লগত ঘূৰি ফুৰিছে গাড়ীত।
অঁ ঘূৰি ফুৰিছে উপায় নাপায় কি কৰিব হেই- তে ইমান জলদি মাত ইমান জলদি মাতি পেলাই- সেইটো টো কলেজৰ ৰেচপনচিবিলিটি হব লাগে ন কমচে কম।
এ টাইমত জনাই দিলে কেনেকা হ'ব কোৱা? টাইমতটো বহুতো- দূৰ দূৰৰ পৰা আহে না লাষ্ট টাইমত কৈ দিব আৰু- টাইম চেঞ্জ হৈ গল বুলি তেনেকে থয় না। আ জুদ আহি গ'ল এতিয়া কি বহি থাকিব তাই আহিবেলে কোন?
তোমাৰ তাৰ তাৰ মত কালি অনুৰাগ ছাৰ আকৌ মেম এজনী আৰু এটা কোনোবা ছাৰ কৰিছে বোলে।
ভালেই অঁহ।
কি কৈছে বোলে জানানে নাই সিহঁতক বোলে তুহঁতে বোলে হুলস্থুল নকৰিবি, যি লিখ লিখি থাক-
উম'
আৰু খালী হুলস্থুল নকৰিবি, যিহেতু তহঁতৰ বেকৰ এৰিয়াৰ এক্জাম সেইকাণে আমি ইমান-
উম' উম' নাই, টিচাৰজন ভাল আছেতো টিচাৰজনটো এনেইয়ো ভালে আছে এইজন।
কিছুমান ভাল কিছুমান বেয়া যে কিছুমানে জানি বুজি- যিয়েহে তেনেকুৱা কৰে।
উম' কিছুমান বেছি স্ত্ৰীক অও খেলিবই নিদিয়ে।
উম' সেইটো আৰু।
আমি, আমি গৈছিলোঁ কলেজ কালি।
অ' কালি গৈছিলা বোলে, কিয় বে, মই সুধিব পাহৰি আছোঁ।
আৰ্মিতো এনেই তোমাৰ ইনটাৰশ্বিপৰ কামৰ কাৰণেই গৈছিলোঁ, তাৰ পিছত তোমাৰ কলেজত মোৰ চাইনো মাৰিব আছিলে ন, ম- চাইন মাৰাত নাছিলোঁ ন।
বুজি পোৱা না-
মই তোমাৰ হেৰিত চাইত তোমাৰ- ইণ্টাৰশ্বিপৰ চাইন মাৰিব লাগিব না, যে মই ইয়াত কৰি আছোঁ আৰু মোৰ চিগনেছাৰ- তুমিনো মাৰি আহিছা ন সেইদিনাখন।
অ' মই সেইদিনা মাৰিলোঁ। তোমালোকৰ মৰোৱা নাছিলে নেকি?
মৱাইছিলে মই নামাৰিলোঁ। মই কৈছোঁ, মোৰ ফিক্স হোৱা নাই, মই ক'ছ কৰিম সেইকাৰণে মই- এতিয়া নামাৰোঁ, দুই দিনৰ পিছত মাৰিম ফিক্স হোৱাৰ পিছত। ফিক্স এতিয়াও হোৱা নাই। আমাৰ ছাৰজনৰ চি এ জনৰ লগত কথা পাতি আহিছোঁ আমি।
চি এ।
অঁ' কলেজৰ ওচৰতে, কলেজৰ ওচৰতে। উম, তেখেতে- তেখেতে কৈছে অঁ' কৰাম বাৰু এক তাৰিখৰ পৰা। কিন্তু, মই ফিক্স তোমাক দুদিনৰ পিছত জনাই আছোঁ, মানে চিট আছে নে নাই। ঢেৰ পোৱালি অঁ তেতিয়া তেজপুৰ কলেজৰো পোৱালি আছে। বাকী আমাৰ লগৰ কেইটামানো আছে।
আপুুৱে ক'ত ল'লে?
তাতে লৈছে বৰ্তমান, কিন্তু সি কৈ আছে- মই ডেইলি বোলে নাযাওঁ বোলে ইমান দূৰ। মই ভাবি আছোঁ, তিনিআলিতে ক'ৰবা ওচৰত লৈ লওঁ!
এ' হৈয়ো এনেই-এনেই তেল পুৰি যাবা তুমি।
সেইটোৱে কথাটো।
তুমি এতিয়া কথা এটা কৈছোঁ, চাৰি ঘন্টা বুলি কলেও তুমি তি- ত্ৰিশ দিন থাকিব লাগিব।
উমঁ, তাকেইটো। ডেইলি যোৱা দুপৰীয়া দ'হটা পা দুটালৈকে। ধেমালি নহয়টো।
উম, সেইটোৱেইতো।
চাওঁচোন, চাওঁচোন কি কৰা যায়। উপায় নাথাকিলে সৰু-সুৰা ক'ৰবাত কৰি পেলাই ঝামেলা শেষ কৰিব লাগিব, উপায় নাই। তো- অ' ওচৰে-পাছৰে ক'ৰবাত কৰি ল'ব লাগিব, তিনিআলি- চিনিআলিত।
হেৰিত চাব পাৰা, কিন্তু দেই
দিলাৰ ৰিটত। উম, জিলাকেইতাও চিনাকি থাকিলে ভাল থাকে, চিনাকি থাকিলে ভাল থাকে। তে তাক কি' কি' কামত লগাই দিছে? কি কামত লগাই দিছে তা'তে?
ক'ত?
ডিলাৰত কিবা কাম কৰিব দিছে নে এনেই চাই লৈ পেলাই?
মোক?
নহয়-নহয় লগৰটোক। যোনে কেতি কিবাৰত কৰিছিলে।
এই মইও কিছুমান শুনো।
অঁহ', কি কৰিছিলে, কিবা কাম-চাম নে?
নাই, সিহঁতে এনেই তোমাৰ চেলছত ওচৰত সোমাইছে।
অঁহ', থিয় থাকে।
তা'তে চেলছত সোমাই পেলাই থাকিলে সিঁহতে কৰি-কৰিলে, কিন্তু ত্ৰিশ দিনে কৰিছে কিন্তু পুৰা-পুৰি।
অহ', -অহ', -।
বুজিলা?
উমঁ।
তাৰপিছত বোলে এখন এক্স- প্ৰেছন চাৰ্টিফিকেট দিয়ে ন' কিমান তুমি কৰিছা। তাৰো পৰা এখন চাৰ্টিফিকেট দিয়ে। সেইখনো বোলে- আমাক সেইখন আমাকো নিদিয়ে বোলে, আমিতো নিজেই বনাম, বনাই পেলাই চাইন মাৰাই আনিম গৈ।
উমঁ।
হুম?
এয়াই বোলো। বাকী' আজি ক'ৰবাত যাবা নে বোলে?
আজি তেনেকে যোৱাটো প্লেন নাই বাৰু। বৰ্তমানলৈকে, কি কৰিব। হেৰি কি কৰিব যায় এনেকে।
মই এক্সাম দিম, তুমি বহি থাকিবা।
থুইট, তিনি ঘণ্টা, চাৰি ঘন্টা, বহি থাকিম না বাহিৰত পৰা তিনি ঘণ্টা।
অ' কিয়? বহিব পাৰাচোন।
থেই তাকো অকলে। তাকো দুপৰিয়া। ৰাতি পুৱাটো দেৰটাৰ পা দেৰটাৰ পৰা চাৰিটালৈকে বহি থাকিম নে অকলে-অকলে। তুমি যোৱা মোলাকে একদাম দিয়া পইচা নে নাই কিবা।
পঢ়িছো মানে অলপ চলপ চাইছোঁ বাৰু পঢ়িছোঁ।
উম হৈ যাব আৰাামচে পাঁচশাই কৰি। শিক ন আৰামচে হৈ যাব। হেৰিত খালি একবাৰ দিগদাৰ হয় মে হা হা।
দাদামান ঘৰতে আছে।
দাদা এজন ডিউটি এজন ঘৰত জব তেনেকে পোৱা নাই বৰ্তমানত। অ মাজহজন বৰ্তমান ঘৰ আছে ইনটাৰভি। দি আছে যেনি তেনি পোৱা নাই কৰবাত ভাল। দামত পাইলে। তেন কিন্তু সেই অহা যোৱা দূৰ হৈ যায় প্লাছ তোমাৰকৌ মোৰ গাড়ীতটো সোমাই যাবাতে। সেইটোতো মোৰ সোমাবই হা হা।
তুমি সোধা নাই ড্ৰাইভাৰৰ কথা।
ডাবৰ খুব খি দিব লাগে ডাঙৰ দাদা আছে দেখোন ডাঙৰ দাদা থাকিলে। সোমাইে যাব পাৰিবা কিন্তু সেইটোৱে মানে কি কম আৰু।
আৰামত সোমাই যাব পাৰিলা হয় আছিলে সিহঁতি সেয়া।
মোৰ কথা কৈ আছো দাদাৰ কথা কৈ আছা।
তোমাৰ কথা কৈ আছো ইণ্টাৰ্শ্বিপৰ কথা কৈছো।
অঁ ইণ্টাৰ্শ্বিপৰ কথা কৈ আছা। ইণ্টাৰ্শ্বিপৰ তেনেকে নহয় অ তাতে ভাল কম্পান না তাতে তোমাৰ ইণ্টাচিপ। ক'লে ছমাহ বা এবছৰ কৰিব লাগিব। পূৰা ছিৰিয়াছলি তেনেকে এমাহৰ কাৰণে মানে ষ্টুডেণ্টিলাক নিদিয়ে তেনেকে।
মানে চেলেৰী দিব আৰু মানে।
অ চেলেৰি দিবতো ষ্টাইফান বুলি কোৱা হয় ন। আঠ হাজাৰ- ন হাজাৰ -দহ হাজাৰ এনেকে দিয়ে।
উম দিয়া ঠিক আছে দিয়া।
উ ঠিক আছে দিয়া অ।